প্ৰাঞ্জল ক
অভিজিত কি কৰি আছা।
এ মই এটা লগৰ ল'ৰাক ফোন কৰিলো ৰ সি বোলে অলপ পিছত আহিব বোলে ৰ আমাৰ ঘৰলৈ আজি। এই তাক ক'লো আৰুকণ ক'ত কেনকে আহিবা লাগে আমাৰ ঘৰৰ ৰাস্তাটো। এ আমাৰ গাঁৱৰ পৰা আহিবহে চলি এটা।
ই ন।
হা হা।
ত তোৰ গাঁওকত
আমাৰ গাঁৱতে বাইহাতা চাৰিআলি
বাইহাতা চাৰিআলি কোনখিনিত
বাইহাতা চাৰিআলিতে।
নাম আছে নহয় তাৰে ভিতৰত আৰু কিবা
এ বকুল তল
অ বকুল ত আৰু ত পিকেছিখন পাৰ হৈ যাবা লাগে নেকি জহতৰ
অ পি কে চি পাৰে যাব লাগে
অ অ তাতে কি মায়েৰে থৰখনন না দেউতাৰেটো
অ অ আমাৰ মা দেউতা দুউতাই থাকে।
তাতে থাকে ত তাৰে বকুল তলত পা লৈআহিব গে।
অ বকুল তলৰ পৰা।
কোনা আহিব কোনোবা লেটিভছ নে কি।
এ আমাৰ খুুৰীমা লাগে খুুৰীমাৰ ল'ৰা।
হয় নেকি?
হয় বাকী তই কত ঘৰতে না কি।
অ অ মই ঘৰতে আছো ৰহ।
অ অ অ ওলাই চোলাই যা নাই কতো।
নাই নাই যোৱা নাই ৰহলৈ যোৱা নাই কত।
তোক বেটা মই ফোন মালি নধৰা ম ফোন একবাৰটা ধৰো।
এতিয়াই মইচোন কথা পাতি আছিলো জ। এই একেইদিন মই অলপ বিজি আছিলো খেতিৰ কামত সেইকাৰণে?
কালি ৰাতিতো ফোন মাৰলো আজি ৰাতিপুৱা মাৰলো দুবাৰ ধৰা নাই তই।
হয় নেকি।
চাবি অলপ ফোনটো লগতে ৰাখি লবি। তাকে ওলাবি একদিন কবাৰ লগ চব কৰিম গোটেই কেইটাই।
হয় নেকি।
অহ নহলে যদি আজি ফ্ৰী আছা আজি ওলাবি?
হয় নেকি।
অ জাবা মানে আৰু জাগা লাগে নেকি আমাৰ ল'ৰা মানুহ ক'ৰবাত বঢ়িয়াকে যাম। কথা চথা পাতিম চাহ একাপ ললো খুলাৰি ললো খালো সেয়ে আৰু আমাৰ যাব লাগে। কেনেকে।
তইচোন কৈছে ত ঘৰৰ কাষত। বোলে ফুলাৰিৰ দোকান আছে তাতে যাম আড্ডা দি।
আমাৰ তে সেনেকে আড্ডা দিব পাৰ ফুলাৰিৰ দোকান নহয় আৰু
যি হয়
হা
তহত ঘৰত তহত ঘৰত ওচৰতে খাম থিয় হৈ হৈ কি আছে। উ
অ কথা নাই খাবা আহিব পাৰা তোক তো মই সিদিনা কৈছিলোচোন তই নাহিলি।
অ পোন্ধৰ ফালে যাতে ফুলাৰি দোকান খান তয়ে খোৱালি হ'ল আৰু পাৰ্টিটো তয়ে দিলি হ'ল।
এনেচোন তহতৰ ফালে গেলি মইয়ে খোৱাবা লাগে।
তহত ফালে আমাৰ ফালে গিলিও তইয়ে খুৱাব লাগে তহত ফালে গিলিও তইয়ে খোৱাব লাগে। খোৱাতটো এটা কৰ্ম হয় জানে নো নাই কৰ্ম হয় যে ধৰ্ম।
হয় নেকি।
অহ, হয়ে। ইমান দূৰ যাম মই তহন্তৰ ঘৰৰ ফালে দোকানো ফুলাৰে আপলোড কৰি দিলে কি হয় তোৰ?
মই মানে বহুত ধৰ্ম কৰছো আৰু খোৱে কিনে।
অহ, বহুত কৰ্ম কৰি থৈ দিছা তই -তই পুণ্য পাবিদে বহুত। স্বৰ্গত স্থান পাবি আৰু।
বাদ নে আশা থাকিল আৰু ফুলাৰি পাৰ্টিটো তোৰ ফালৰ পৰা আৰু।
অহ, দে হ'ব দে দিম দে মই তই আহিবি।
বাকি তই দৰমহা পালি নে নাই কামৰ?
অহ, কামৰ দৰমহাটো সুমেছি ৰ'।
তহন্তৰ কেই তাৰিখে সোমাই?
আমাৰ সেই কি কয় এনকা তিনি, চাৰি, পাঁচ এনকা এটাত সোমে যায় আৰু পাঁচ তাৰিখৰ ভিতৰত সোমে যায়।
উম, আমাৰ পাঁচ তাৰিখৰ পিছতহে সোমাই আমাৰ সাত তাৰিখৰ পৰা দছ তাৰিখৰ ভিতৰত কৰি দিয়ে। আজিকালি
হয় নেকি?
এয়ে এ তাকে তহতৰ লগ মই সেইকাৰণে অলপ দৰমাৰ কথাই পাতিম বুলি ভাবিছিলো ৰ
কিবা কচোন?
এই ইকুৱেল পে বস্তুটো শুনছানে তোৰ সমান কামৰ কাৰণে যে সমান দৰমাহ দে?
অ', - অ',
ইকুৱেল পে মানে কি জানা এইটা এটা ধৰণৰ কাম আৰু মই বাৰু শেখনিয়ে জানো দেচোন আৰু নাজনা এটা কচোন তই কি জানা?
সেইটো মানে চা পেমেণ্ট হৈছে মানে হৈছে মানে সমান মূল্যৰ কামৰো মানে সমান দৰমহাটো দিবা লাগে যদি মানে ধৰ দু জন ব্যক্তিয়ে মানে একে ধৰণৰ কাম কৰছি আৰু তেওঁলোকৰ দায়িত্বটোও একে বা দ্য খোতাটো একে আৰু যোগ্যতাটো একে কিদি তাৰ মানে সেই তেন্তে সি বহুজন মানুহৰ মানে দৰমাহাটো মানে সমান হোৱা উচিত আৰু। মানে ধৰ মানে সেই আৰু ধৰ একে ধৰণৰে কাম বা একে দায়িত্বই হওক বা এক একে দক্ষতাই হওক বাৰু একে অভিজ্ঞতাৰ বাবে মানে সকলো কৰ্মচাৰীৰ মানে লিংগ, জাতি, ধৰ্ম বা অন্য কোনো মানে বৈষময় সমান দৰমহা লাভ কৰিব লাগে আৰু ই মানে এটা ধৰ ই সামা ই মানে সামাজিক নিয়াই হওক ক্ষমতাই হওক আৰু সেইটো মানৱ অধিকাৰ আছে, তাৰ মানে এটা গুৰুত্বপূৰ্ণ নীতি আৰু।
আচ্ছা -আচ্ছা -আচ্ছা -আচ্ছা এনে ইয়া প্ৰয়োজনীয়তাটো কি ইয়াৰ?
ইয়াৰ প্ৰয়োজনীয়তা মানে ধৰ ই নিয়ায় হওক ক্ষমতা হওক আৰু মানে কৰ্মক্ষেত্ৰত মানে সন্মানটো নিশ্চিত কৰে আৰু মানে আৰু ধৰক আৰু ধৰ মানে সমান ধৰমে মানে কৰ্মচাৰী এটাৰ মনোবল বৃদ্ধি কৰে না আৰু ধৰ আৰু যিটো মানে বৈষম্য আছে সেইটো কমাই আৰু উৎপাদনশীলতা বৃদ্ধি বৃদ্ধি কৰে, যদি মানে ধৰ এক আমি দুইটা একে কাম কৰিছো তই বেছি পাই দৰমহা পাই আছ মই কম পাই আছ যদি তাৰমানে মোৰ অলপ মনোবলটো কমি যাব না কাম কৰাত সেইটোয়ে মানে। সেয়ে সেইটো মানে প্ৰয়োজন আৰু মানে এয়া
আটছা আগতে বিষয়টো কেনেকুৱা আছিল?
মানে আগতে মানে বহুত দেশতে মানে একে কাম কৰাৰ পিছতো মানে মহিলাসকলে মানে পুৰুষতকৈ মানে কম দৰমহা পাইছিল আৰু এইটো মানে লাহে -লাহে ধৰ যিবিলাক আন্দোলন হল সামাজিক আন্দোলন বিলাক হ'ল আইন হল আৰু বা সচেতনতাৰ ফলত মানে বহু দেশত মানে সমান দৰমহাৰ নীতিটো মানে শক্তিশালী হৈ গৈছে আৰু মানে। এতিয়া মানে সবে মানে কম একে দৰমহা পায় আৰু।
অহ - অহ এনে তোৰ লিংগ ভিত্তিক দৰমহাৰ পাৰ্থক্যটো
পাৰ্থক্যটো মানে যিটো মে মানে ট্ৰেণ্ডাৰ পে গেপ বুলি কৈ আৰু মানে সেইটো মানে হৈছে মানে ধৰ পুৰুষত ত মহিলাৰ মানে গড়ৰ যিটো উপাৰ্জন থাকে তলতত তে উপাজন্তাৰ তাৰ মাজত থকা মানে এটা পাৰ্থক্য আৰু আৰু এই পাৰ্থক্য টো মানে ধৰ বিভিন্ন সামাজিক হওক অৰ্থনৈতিক হওক আৰু মানে কৰ্মক্ষেত্ৰৰ কাৰণত মানে সৃষ্টি হ'ব পাৰে আৰু মানে।
আচ্ছা এনেই ইকুৱেল্টি আৰু ইকুৱেল অপ্ৰচিনিতিটো একে নেকি?
নহয় নহয় ইকুৱেল অপৰচুটি মানে সমান সুযোগ এটা সমান সুযোগ পাই মানে দুয়োটাই দুজন ব্যক্তি আৰু ইকুৱেল মানে হ'ল। সমান কামৰ বাবে মানে সমান দৰমাহটো দিব লাগে আৰু মানে দুয়টাই মানে এক একে সময়তে মানে প্ৰয়োজনীয় আৰু মানে
উ উম উ ত মানে যোনে দৰমাহতে প্ৰতিষ্ঠান এহানেহঁতে মেৰমাহ কেনেকে নিৰ্ধাৰণ কৰে।
নিৰ্ভৰ মানে কেনেকা নি ম ধৰ মানে কামৰ ধৰণতটো চাই লৈ কেনেকা হয়। বা দায়িত্বতো চাই দক্ষতাটো চাই ব্য্ক্তি এজনৰ বা ব্যক্তিজনৰ এক্সপিৰিয়েন্ঞ্চ কিমান আছে যোগ্য়তা কিমান তাৰা কাম কাম এটা কৰাৰ মানে যিটো দক্ষ তা আছে সেইটো চাই বা বজাৰৰ চাহিদা চাই আৰু মানে প্ৰতিষ্ঠানৰ যিবিলাক নীতি আছে আৰু সেই নীতিৰ ওপৰত ভিত্তি কৰি মানে দিয়ে আৰু
আচ্ছা আৰু কৰ্মচাৰীৰ লাভ কি হয় ইয়াত
কৰ্মচাৰী লাভ মানে ধৰ আত্মবিশ্বাসটো বৃদ্ধি পায় তাৰপছত এ কৰ্মক্ষেত্ৰত মানে সন্তুষ্টি আহে অলপ আৰু যিটো বৈষম্য আছে সেই বৈষম্টো কমে তাৰ পিছত প্ৰেৰণা বৃদ্ধি পায়। আৰু যিটো উৎপাদনশীলতা আছে সেইটো মানে উন্নত হয় আৰু
অ অ অ আৰু তে সমাজৰ ওপৰত কি প্ৰভাৱ পৰে ইয়াৰ কাৰণে?
উ সমাজৰ ওপৰত মান দৰিদ্ৰতা হ্ৰাস পায় তাৰপিছত লিংগ সমতা যি আছে সেইটো বৃদ্ধি পায় তাৰপিছত পৰিয়ালৰ আৰ্থিক অৱস্থাটো উন্নত হয় আৰু মানে সমাজত যিটো ন্যায় বস্ত ন্যায় বিচাৰো মানে ধাৰণা আছে সেইটো মানে শক্তিশালী হয় আৰু
অ আৰু দেশৰ অৰ্থনীতিত কি লাভ হয়।
ন অধিক লোক অধিক লোক মানে কৰ্মক্ষেত্ৰত অংশগ্ৰহণ কৰিব পাৰে ত উৎপাদনতটো বৃদ্ধি পায় আয় বৃদ্ধি পায়। আৰু যিটো সামগ্ৰিক অৰ্থনৈতিক উন্নয়ন আছে সেইটোত মানে ইতিবাচক ৰপ
আত্ছা এনে বৈষম্যয় বস্তু যে এতিয়া দেখা যায় নেকি?
কেতিয়াবা মানে ধৰ সেই আৰু ধৰ মানে যিটো মানে সামাজিক ধাৰণা আছে বা অচ মানে দৰমহা নৃতটো আছে অস্বস্ৰ যিটো দৰমহা নীতি সেইটো তাৰ ভ আৰু নেতৃত্বত মানে কম অংশ গ্ৰহণ কৰা। তাৰপিছত কৰ্ম জীৱনৰ বিৰতি আৰু যিটো আলোচনাৰ সুযোগ আছে। এইবিলাকৰ মানে পাৰ্থক্য মানে এ বৈষম্যটো মাজে মাজে দেখা যায় আৰু মানে
অ অ অ এনে ইয়াৰ কাৰণে আইনতটো কিমান গুৰুত্বপূৰ্ণ
আইনতটো মানে চা মানে আইন মানে কৰ্মচাৰীৰ কৰ্মচাৰীৰ মানে মানে অধিক অধিকাৰতটো সুৰক্ষিত কৰে আৰু আইনে তাৰপিছত আৰু বৈষম্যতো ৰোধ কৰে। আৰু যিটো কৰ্মক্ষেত্ৰত ন্যায় থাকে সেই ন্যায়টো মানে নিশ্চিত কৰাত ভয় কৰে আৰু আইন বিলাকে
অ আৰু কুম্পেনি কি কৰিবা লাগে।
কোম্পানীয়ে মানে চ যিটো স্বচ্ দৰমহা নিতি সেইটো কৰে সেইটো মানে সেইটো ম মানি চলিব লাগে। বা নিয়মীয়া দৰমহাটো সেই তাৰ ওপৰত মানে পৰ্যালোচনা কৰিব লাগে তাত বৈশম্য হিনীও কৰিব লাগে তাৰপিছত যিটো কৰ্মক্ষয় আছে তাৰ ভিতৰত মানে মূল্যায়ন কৰিব লাগে মানে কামটো কি মান জানে? বেছি জানিব নেকি তাৰ প্ৰতি মূল্যায়ন কৰিব লাগে আৰু যিটো অভিযোগ নিষ্পত্তি ব্যৱস্থা আছে সেই নি ব্যৱস্থাটো মানে গঢ়ি তুলিবা লাগে আৰু
মানে কৰ্মচাৰীয়ে কি কৰিব লাগে।
কৰ্মচাৰী মানে সেই চা নিজৰ মানে যিবিলাক অধিকাৰ আছে আৰু কোম্পানী এটাত সেই সেই অধিকাৰ বিলাকৰ বিষয়ে নিজে জানি ল'ব লাগে বা তাৰে পিছত নিজে ধৰ মানে নিজৰ দক্ষতাটো উন্নতি কৰিব লাগে তেতিয়া তাৰে পিছত কৰ্ম দক্ষতাটো বৃদ্ধি কৰিব লাগে আৰু মানে প্ৰয়োজন যদি হয় আৰু মানে তাৰ মানে ধৰ ন্যায় ভাৱে মানে নিজৰ দাবীটো উত্থাপন কৰিব লাগে আৰু
আচ্ছা শিক্ষাৰ লগত ইয়াৰ সম্পৰ্কটো কি?
ধৰ যিটো মান সম্পন্ন শিক্ষা আছে আৰু মানে দক্ষতা যদি বিকাশ হয় তেতিয়া মানে। এই দুইটা বস্তুে মানে সকলোকে মানে সমান সুযোগ দিয়ে আৰু যদি ধৰক অধিক শিক্ষিত আৰু দক্ষ কৰ্ম শক্তি শক্তিয়ে মানে যিটো ন্যায় দৰমহা আছে সেই ন্যায় দৰমহাটো লাভ কৰাৰ মানে সম্ভাৱনাটো মানে বেছি বৃদ্ধি কৰে আৰু মানে
অ আৰু এ আই এই ইকুৱেল পেটো মানে নিৰ্ধাৰণ কৰা কেনেকে সহায় কৰে নো
চা এই আই মানে এই আই মানে দৰমহা যিটো তথ্য থাকে সেইটো বিশ্লেষণ কৰি মানে যিটো বৈ বৈষম্য আছে সেই বৈষম্যটো চিনাক্ত কৰিব পাৰে বা কৰ্মচাৰী এজন মানে কাৰ্যদক্ষতা টো মূল্যায়ন কৰাত সহায় কৰিব পাৰে। আৰু মানে অধিক মানে স্বচ্ছ সিদ্ধান্ত লোৱা থাক কৰে মানে ক্লিন ডিচিছন লোৱাত সহায় কৰে আৰু, আৰু কিন্তু এ আই মানে বে বে ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত মানে পক্ষপ্তিত্ব নাক মানে নাথাকিব লাগে আৰু মানে
উ এনে ভাৰতত ইকুৱেল পেটো কিমান গুৰুত্বপূৰ্ণ
মানে চাৰ ইকুৱেল পে'টো মানে গুৰুত্বপূৰ্ণ হয় কাৰণ চা মানে আজিকালি ভাৰতৰ মানে বহু ক্ষেত্ৰতে মানে সমান দৰমহাৰ নীতিটো মানে মানি চলা হৈছে মানে তাৰ কাৰণে ধৰ মানে সকলো। ক্ষেত্ৰতে মানে। বাস্তৱায়নতটো মানে শক্তিশালী কৰিবলৈ মানে সচেতনতাই হওক স্বচ্ছ। তাই হওক আৰু মানে যি সমান সুযোগ নিশ্চিত কৰাৰ মানে প্ৰয়োজন হৈ পৰিছে আৰু
আচ্ছা আৰু অসমত কি কি পদক্ষেপ লব লাগে।
অসমত কি লাব আৰু অসমত মানে ধৰ মহিলা আৰু পুৰুষ মানে উভয়কে মানে সমানদক্ষতাৰ বিকাশৰ মানে সুযোগ দিবা লাগে তাৰ। স্ব্ছ নিয়োগ কৰিব লাগে তাত উদ্যোগত মানে অংশগ্ৰহণ কৰাত বৃদ্ধি কৰিব লাগে ক্ষুদ্ৰ উদ্যোগ বিলাকক সহায় সহায় কৰিব লাগে আৰু মানে কৰ্মক্ষেত্ৰত মানে বৈষম্য।